অ' শুন
অ', কি কৰি আছা পাছে তুমি?
মই এনে অলপ মোবাইলকে চাই আছিলোঁ, তুমি?
মইও এনেই আছিলো ৰ'বা। পঢ়া শুনাও কৰি অ', অ', খালোঁ, খালোঁ তুমি খালা?
অ', মই খালোঁ ৰ'বা।
অ', পঢ়া শুনা চলি আছেনে নাই পাছে তোমাৰ?
কি কৈছা?
তোমাৰ পঢ়া শুনা কেনেকুৱা চলি আছে পাছে?
চলি আছে ৰ'বা ঠিক ঠাক, ইমানো মানে ইমান এটা নহয় ভাল নহয়।
অ'।
তোমাৰ?
তাকে, মোৰো এনে চলি আছে, ভালেখিনিয়ে মই অলপ। যিহেতু এই পৰীক্ষা আহি আছে, অলপ পৰীক্ষাৰে পৰীক্ষাৰ বাবে অলপ পঢ়ি আছোঁ আৰু অলপমান বেছি সময় দিছোঁ পঢ়াৰ প্ৰতি।
হয় লক্ষ্য কি পিছে তোমাৰ জীৱনৰ?
অ', মোৰ লক্ষ্যটো এতিয়া এজন এ শিক শিক্ষয়িত্ৰী হ'বলৈ দেই, মানে শিক্ষক এজন হ'ব খুজো মই মানে। কাৰণ বহুতো আজিকালি এনেকুৱা আছে নহ ছাত্ৰ ছাত্ৰী, মানে। তুমি দেখিবলৈ পাবা এই ৰাস্তাত থাকে, সিহঁতে মানে যোনবোৰে এ পইচাৰ বাবেও মানে টকা পইচ সেইবাবে বাবে পঢ়িব পৰা নাই।
হয়।
মই মানে কি এজন ভাল শিক্ষক হৈ সিহঁতকে মানে এনে-এনেকুৱা যোনবোৰে মানে পঢ়িব পৰা নাই টকা পইচাৰ বাবে। সিহঁতক আৰু বিনামূলীয়াত মানে শিক্ষাটো দিব বিচাৰোঁ আৰু মই মানে। আছে, তোমাৰ এনে কিনো জীৱনৰ লক্ষ্যটো?
মানে মোৰ জীৱনৰ লক্ষ্য মানে সেনেকুৱাই হা। মই মানে আগৰ পৰাই ভাবিছোঁ যে মই মানে একজন উকীল হ'ম। উকীল।
অ'।
জানাই, মই উকীল হ'ম বুলি ভাবিছিলো। হা, ফাৰ্ষ্টতে ভাবিছোঁ, তাৰ পিছত সেনেকেই পঢ়িলোঁ। এতিয়াতো মেট্ৰিক-চেট্ৰিক দিয়াৰ পিছত কলেজত আহিলোঁ। মানে যেতিয়া মানে পঢ়াখিনি অলপ বেয়া হৈ আ-আছে। মানে লাহে লাহে মানে ভাবিছোঁ এনেকুৱা কৰা হ'লে কে-কেনেকে হ'ম মই। উকীল, হয়নে নহয় মানে উকীল হ'ব গ'লে বহুত। থাকে, কিতাপ বহী পঢ়িলেহে মানে জ্ঞানটো আহিব, সেইটোৱে নহ। লক্ষ্য ক'লে অকল মানে মুখৰ কথা নহয় যে লক্ষ্য কৰিছোঁ মই ধৰা পুলিচ হ'ম। মই, মই এইটো হ'ম, সেইটো সেনেকে নহয় মানে এটা লক্ষ্য ৰাখি। সেইটোৰ ওপৰত মানে পঢ়ি, সেইটোৰ ওপৰত মানে স্পষ্টকৈ জানি কেনেহে মানে আহ মানে আগ পা-পাৰোঁ নহ কিছুমানে আকৌ পঢ়ি যায় পঢ়ি যায়। ভাৱে আৰু পঢ়ো এইখিনি পঢ়া শেষ কৰোঁ। ডিগ্ৰীটো শেষ কৰোঁ তাৰ পিছত কি হওঁ চাম। সেনেকে ভাবে নহ বহুতে কিন্তু মোৰ মতে হ'ল মানে আগৰ পৰাই মানে। নিজৰ লক্ষ্যটো ৰাখা ভাল।
অ মইও মানে আমি। নিজেই নিজৰ স্কুলীয়া জীৱনৰ পৰাই মানে যেতিয়াৰ পৰা আমি। জানো আৰু যে লক্ষ্য এটা থক কা আমাৰ বহুত জৰুৰী জীৱনটোত, তেতিয়াৰ পৰাই আমি লক্ষ্য ৰাখিব লাগে। কাৰণ লক্ষ্য নহলে জীৱনটোত নু কি কৰিবা কি নকৰিবা সেনেকুৱা হৈ যাব ন। লক্ষ্য নাথাকিলে না তুমি এ কোন তোক কেনেকুৱা টাইপ কেনেকুৱা ধৰণে পঢ়িবা একো ল মানে লাভ নাথাকিলে ধৰা তুমি পঢ়িবলৈ একো সেয়ে নাপাবা সুবিধাই নাপাবা। সেয়ে মই ভাবো আৰু লক্ষ্যটো থকা জৰুৰী আৰু।
হয় এতিয়া চোৱা লক্ষ্য ৰাখা চোৱা ডাঙৰ সপোন দেখাও ভাল মই কওঁ মানে ডাঙৰ সপোন দেখাও ভাল কিন্তু তাক মানে সৰু-সৰু পদক্ষেপত যদি আমি ভাগ কৰি যদি আগবাঢ়াই থাকো, তেতিয়াহে মানে সেইটো বস্তুত আমি মানে লক্ষ্যটো পূৰণ কৰাত আমাৰ মানে হয় ন। সম্ভৱ হয় যে নাই আমি লক্ষ্যটোত পাৰিম মানে আগবা বাঢ়িব। কিন্তু অকল লক্ষ্য কৰিলেতো মানে ভ মানে ভাবো ন। যে ধৰা মই পুলিচ হম, খালি ভাবিলে ধৰি না মই হ'ম ন। সেইটোৰ কাৰণে কষ্ট কৰিলেহে মই হ'ম, কষ্ট কৰিম পঢ়িম তাৰ পিছতে হ'ম। মানে কিছুমানে ভাবে যে ভাবিলে হৈ যায় নেকি।
অঁ, সেইটো এইটো সচা দেই মানে বহুতো মই এনেকুৱা দেখিছো মানে বহুতে কয় মই এইটো হ'ম সেইটো হম কিন্তু সিহঁতৰ দেখি তোমাৰ নালাগিব যে সিহঁতে এইটো হব পাৰিব কাৰণ সিহঁতে সেইটোৰ যোনটো লক্ষ্য এটা ভাবিছে সেইটোৰ প্ৰতি একো প্ৰস্তুতি নকৰে তে নহয়, সিহঁতে সেইটোৰ প্ৰতি না পঢ়া-শুনা কৰে না এক একোৱে নকৰে এতিয়া ধৰা চোৱা তেনেকৈ মইয়ে এজন শিক্ষক কৈছো যিহেতু মইতো ইমান পঢ়িবই লাগিব ন মই ত এনেকুৱা কৰিব নোৱাৰো যে নাই আজি পঢ়িব মন নাই নপঢ়ো এনেকুৱা নকৰিলে তো এনেকুৱা কৰিলে নহব। বা তুমি তেনেকৈ কলা উকিল এজনী হ'বা তুমি, উকিল হবলৈ যিহেতু বহুত পঢ়া শুনাৰ দৰকাৰ। তুমিও যদি নপঢ়া যে মোবাইল ফোনটো চাই থাকিলা ধৰাতে তোমাৰো পিছত লক্ষ্যটোৰ প্ৰতি কি হেৰি থাকিব।
হয় ঠিক কথা কৈছা, ঠিক কথা কৈছা, এতিয়া মানে ভাবা যায় যে সৰু পৰাই ভাবো ন আমাৰ মানে সৰু পৰা এটা লক্ষ্য থাকে। নাই মই পঢ়া-শুনা কৰি কেনে উখিল হ'ম, পুলিচ হম, ডক্তৰ হম, সেনেকুৱা চবৰে এটা সপোন থাকে ন। পিছত চাবা যেতাই তুমি অলপমান ডাঙৰ হৈ আহিবা মানে ধৰা লগ বন্ধুৰ মাজত থাকিবা মোবাইলটোৰ লগত থাকিবা তেতিয়াই মানে চাবা তোমাৰ লাহে-লাহে যোনখিনি লক্ষ্য থাকে। সেইখিনি লাহে-লাহে তোমাৰ নোহোৱা হয় ন? তেতিয়া মানে এটাই লাগে যে নাই কৰা শেষ কৰিম কিবা এটা মানে কৰিম আৰু কিবা এটা কাম কৰি খাম। কাম কৰি তুমি এনছ পা পাৰিবা ন হব, তুমি এনে আছ চাই নাই এনে এটা জব কৰি পাৰিবা হব কিন্তু নিজে যদি আগৰ পৰা লক্ষ্য ৰাখো নাই মই নিজৰ পঢ়াখিনি সম্পূৰ্ণ কৰি কেনে মই এইটো হ'ম মই পুলিচ হম বা মই ডক্টৰ হম। এইটো ৰখাটো ভাল মই কওঁ লক্ষ্যটো জীৱনৰ লক্ষ্যটোয়ে বহুত ডাঙৰ মানে আৰু কি বস্তু।
অ ময় সেইটোয়ে ভাবো যে আমি লক্ষ্যটো ৰাখিব লাগে কাৰণ এ লক্ষ্য নাৰাখিলে আমাৰ জীৱনটোত কেনেকুৱা আমি আগুৱাই যাম ন'?
হয়।
আ বহুতৰতো আজিকালি চাবা বহুতে ধৰা একো লক্ষ্য নাৰাখে সিহঁতে ডাইৰেক্ট এনে এনেই ধৰা এনেই পঢ়ি পঢ়ি যায় থাকে যেতিয়ালৈকে পাৰিব। সিহঁতেৰ পিছত এনে কিবা নহয় এনে সৰু-সুৰা কাম কৰিব লাগে একো লক্ষ্য নাৰাখাকৈ। এটা যদি আমি এতিয়া যেনেকৈ লক্ষ্য এটা ৰাখো বা আমি ডক্তৰ হ'ব হ'ব পাৰিম বা পিছলৈকে আমি পুলিচ অফিচাৰ হ'ব পাৰি এনেকুৱ হ'ব পাৰিম আমি যদি লক্ষ্য ৰাখো।
ঠিকে কৈছা কিন্তু মানে চোৱা জীৱনৰ লক্ষ্যটো অকল মানে ধন আনাই নহয়। যে মই জীৱনত লক্ষ্য ৰাখিছো পইচা আনিম। সেইটো ন'হয়, দিয়াচোন মানে এজন ভাল মানুহ
অ'।
পহোৱা বা নিজৰ পৰিয়ালৰ দায়িত্ব খিনি লোৱাৰ কাৰণে বা সমাজৰ উপকাৰ মানে মানুহৰ লগত কেনেকে থাকিম, নে নাথাকিম এইটোও মানে ডাঙৰ এটা হয়, দেই। এনে তুমি অকল ভাবিলে ন'হব যে, মই পঢ়ি কেনে ভাল মানুহ হৈ কেনে চাকৰি কৰিম কাম কৰিম। পইচা আহিব অকল পইচাই ন'হয়, তুমি নিজৰ পৰিয়াল আছে ন' পৰিয়ালৰ কথা ভাবাতো বা সামাজিক কথাটো ভাবা টো মানুহৰ লগত কেনেকে ধৰা তোমাৰ সদ ব-ব্যয়ৱহাৰ কৰিলে ভাল হয়। মানে সেইখিনি এটা ডাঙৰ লক্ষ্য আৰু। যদি তুমি ইফালে ডাঙৰ মানুহ হ'লা কাম কৰি আছা। ইফালে তুমি অ', সমাজত বা নিজৰ ঘৰৰ মানুহক তুমি ব্যৱহাৰ খিনি বেয়া কৰি আছা সেইখিনিটো বেয়া ন'?
অ', সেয় মানে মইও সেইটোৱে ভাবো তুমি যেনেকৈ ক'লা। আমি মানে এজন অকল টকা-পইচাৰ বাবে আমি এনেকুৱা কাম কৰিব নালাগে নালাগে আমি যোনটো কাম কাম মানে যোনটোৰ প্ৰতি আমি লক্ষ্য টোৰ প্ৰতি হেৰি কাম কৰি যাম সেইটো, যাতে যদি মানুহে সিটোৰ প্ৰতিহে জানে যে অ', এই ছোৱালীজনী ইমান ভাল ব্যৱহাৰ কৰে আমাক, ইমান খিনি পঢ়া শুনা থাকিও মানে এনেকুৱা নহয় যে, বেয়া ব্যৱহাৰ কৰে। পঢ়া শুনা আছে যদিও মানে ভাল ব্যৱহাৰ কৰিব জানে বা ঘৰখন তাই ঘৰত তাইও বহুত সহায় কৰে, এনেকুৱা মানে আমাক আমাক জানিব লাগিব ন' মানুহে। আৰু আমাক যদি বেয়া বেয়া ভাবে তেন্তে আমাৰ কিমান বেয়া লাগিব মা দেউতাৰে বেয়া লাগিব ইমান পইচা দি যদি আমাক পঢ়ায়, পাছত মানুহবোৰে যদি আমাক বেয়া বুলি কয় এতিয়া মা দেউতা শুনি কিমান দুখ লাগিব ন'?
হয়, এইটো তুমি ঠিক কৈছা মানে সেই সেনেকুৱাই দিয়াচোন। ময়ো ভাবো যে, নিজৰ জীৱনৰ লক্ষ্যতটো ৰখা ভাল। কিন্তু তুমি লক্ষ্যটো ৰাখিলা নিজৰ পইচা খিনি তুমি কাম কৰি আছা। মানে নিজে তুমি নিজে ডাঙৰ মানুহ হোৱা নিজৰ পৰিয়াল তোক চোৱা বা সামাজিকৰ কথা মানে চোৱা যে, আজিকালি চাবাচোন বহুত সেনেকুৱা মানুহ থাকে। যাৰ ঘৰ নাই কিবা নাই কিন্তু আমি ৰাস্তাত দেখা পালে মানে বেয়াকে কথা কওঁ বা কিবা সেইটো মানে বহুত বেয়া কি আৰু। বেয়া কথা।
হয়, হয়, তাকে মই এইটো আমি যদি ধৰা এনেকুৱা এজন পিছলৈকে পঢ়ি শুনি বা এ ভাল মানুহ হওঁ, তেতিয়া আমি যদি এই ৰাস্তাতে ধৰা আমি বহুতো এনেকুৱা হেৰিবোৰ দেখোঁ ন' ভিক্ষাৰীবোৰ দেখোঁ। অহ, তেতিয়া আমি, যদি আমি যদি তাৰলগত কয় চি চি এনেকুৱা, এনেকুৱা কৰিলে আমাৰ এইটো কিবা হেৰি হ'ব নেকি আমি যোনটো লৈ, এইটো আমাৰ একো ভাল নহয় অহ। আমাৰ এতিয়া একো ভাল-ভাল এটা ভাল নেদেখাব ন' আমাক তেতিয়া মানুহে বেয়া বেয়া বুলি ক'ব আমাক। যে ইমান পঢ়া-শুনা থাকিও মানে ইমান তাইৰ অহ, ঘমন আছে। যে এইবোৰ ক'ব।
হয়। নিজৰ জীৱনৰ লক্ষ্য মানে চোৱা, এতিয়া তোমাৰ যোনটো লক্ষ্য তুমি যোনটো হ'ব খোজা। কিন্তু চাবাচোন কি-কিছুমান ফেমিলিত আছে। মানে মাক-দেউতাকে চাপ দিয়ে হা, যে নাই তুমি ডক্তৰ হোৱা। তুমি হ'বই মানে মানে একদম মানে চাপ দিয়ে ন' যে নাই তুমি ডক্টৰ হোৱা-হোৱা ডক্টৰে হোৱা। কিন্তু ধৰা ছোৱালীজনীৰ মনত যদি কয়, নাই মই ডক্টৰ ন-নহওঁ। মোৰ এইটো হ'ব মন মানে এতিয়া তাইৰ যোনটো মন বা তাইৰ মানে তাইৰ যোনটোৰ কাৰণে উপযোগী হয়। তাই মানে সেইটোহে কি কৰিব ন' কাম। কিন্তু কিছুমান মাক-দেউতাকে চাপ দিয়ে নাই ডক্তৰ হও বা কিবা হও। সেইটো বেয়া কথা মানে মোৰ মতে আৰু যে মই যোনটো হ'ব খুজোঁ। সেইটো মানে মোৰ যোনটো উপযোগী হওঁ, হয় মই যোনটো উপযোগী হওঁ, যোনটো শিকিবৰ কাৰণে। সেইটোতে হ'ম ন' যদি মই ড্ ক্তৰ হওঁ। মই নোৱাৰো বোলে অপৰেচন ক-কৰিব। নোৱাৰো এইটো ত' কেনেকে থাকিব ন'। অকল মানে চাপ দিলেতো নহ'ব। উপযোগী হলেহে মানে হ'ম ন'। সেইটো কিহত কামত।
সেইটোৰ বিষয়ে আমি ভালকৈ জানিবও লাগিব উম। তাকে সেইটো বিষয়ে যদি আমি একো নাজানোঁ, নজনাকে আমি হৈয়ে গলোঁ ধৰা। তে সেইটোত আমাৰ একো এটা ভাল নালাগিব, কৰিবলৈ আমি সেইটো মনোযোগ এটা দি নকৰিম। তেতিয়াও অহ, বেয়া হ'ব কথাবোৰ তেতিয়াও ক'ব একো কাম ভালকে নকৰা। ইমান পইচা দি পঢ়ালো একো তই আমাৰ ভাল নকৰিলে, আমাক ইমান হেৰি কৰিলি। সেইবোৰ ক'ব তেতিয়া আমি যদি নিজৰ মনে দিওঁ নকৰোঁ, সেয়ে আৰু মই ভাবোঁ। মানুহৰ লক্ষ্য, নিজৰে লক্ষ্য থকাটো উচিত আৰু নিজৰ লক্ষ্যৰ প্ৰতি সিহঁতে কাম কৰি যাব লাগে আৰু যিমান।
হয়, ঠিকে কৈছা দিয়াচোন তুমি। মইও ভাবোঁ মানে এই বস্তুটো বহুত আৰু মানে লাগেই মানে। দিয়াতে ঠিক আছে। অহ, ঠিক আছে দিয়া। ভাল লাগিল কথা পা-পাতি।
অহ, মোৰো বহুত ভাল লাগিলে দেই।
অহ', অহ' ঠিক আছে তে ৰাখিছোঁ।
অহ', অহ'।